হেল্ল'
অ কোৱা বন্ধু?
হেল্ল'।
অ' হেল্ল'।
হেল্ল' শুনিছা নে তুমি?
অহ শুনিছো শুনিছো কোৱা? হেল্ল'?
অ শুনিছা নে তুমি?
শুনিছোঁ শুনিছোঁ তুমি কোৱা।
কি খবৰ তোমাৰ?
মই ভালে ৰবা তোমাৰ কোৱা?
অ' মোৰো ভালেই আজি মানে মোৰ হঠাতে মনত পৰিল আৰু।
অ' ঠিকেই মোৰো এনে ভাবিছিলোঁ য়ে বহু দিন একো কথা কোৱা নাই
সেয়াই সেয়াই মানে এইটো কথা মানে বহুত মানে
অ কোৱাচোন বাৰু?
হয় মানে কি ক'ম আৰু মই মানে এই যোৱা বছৰ মানে যোৱা বছৰ নহয় দিয়া প্ৰায় অ‌ ডেৰ বছৰ মান হ'ল আৰু মোৰ
হয় হয়।
কাৰণ মানে মই বহুত ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হ'লোঁ মানে।
এ, কি কোৱা?
অ' হয়, মানে এ কি ক'ম আৰু তোমাক, মানে মই নতুন-নতুন কেতিয়া মানে এই স্কুটাৰ যে দেউতাৰ স্কু টাৰখন আছে যে।
হয়'-হয়'।
তেতিয়া মানে মই নতুন-নতুন স্কুটাৰখন চলোৱা শিকিছোঁ আৰু, প্ৰায় তোমাৰ ডেৰ-ডেৰ দুই বছ আগৰ কথা আৰু। স্কুটাৰ খন চলাব শিকিছিলোঁ, তাৰপিছত তেতিয়া মানে-মানে মই নিজৰ স্বাস্থ্যৰ প্ৰতি মানে খুব মানে গুৰুত্ব দিছিলোঁ আৰু মোৰ। তেতিয়া মানে মই ধৰি লোৱা ৰাতিপুৱা দৌৰিব যাওঁ। আমাৰ যোনখন মানে খেলপথাৰখন আছে যোনখন আমাৰ ঘৰৰ ওচৰতে।
উম'।
তাতে মানে মই দৌৰিব যাওঁ, তাৰপিছত তোমাৰ হেৰি কি আছিলে গধূলিও মই ক্ৰিকেট-চিকেট খেলিব যাওঁ আৰু। তুমিও জানো তুমিও নিশ্চয়তো কব সেনেকুৱাই কৰিছিলা চাগে মানে তুমিও খেল চেল খেলিছিলা চাগে আগতেও?
খেলিছিলো আগতেতো গম পাইছে আমাৰ সময় বহুত আছিলে হাতত। এতিয়া বিশ্ববিদ্যালয়ত গ যোৱাৰ পাছতে আৰু সময় নোহোৱাই হৈছে ৰ'বা।
হয় তুমি এনে জনোৱাচোন মোক মানে তুমি কি-কি খেল খেলি ভাল পাইছিলা আগতে মানে? মানে মানে ভাল পোৱা আৰু এতিয়াও?
আগতেটো তোমাৰ যোনটো সেইখিনি ইংৰাজী যিখিনি কয় ন? ফুটবল আছিলে ভলীবল আছিল এইকেইটা খুব খেলিছিলো আৰু মোৰ এটা অভ্যাস আছিলে খুব দৌৰিছিলোঁ।
অ', দৌৰিছিলা ন? দৌৰাটো কিন্তু বহুত ভাল অভ্যাস কিন্তু।
এনেই
হয়'-হয়', কামতো বহুত আহে আৰু মানে তোমাৰ মানে এতিয়া এই যোনবিলাক গেষ্টিক চেষ্টিকৰ যোনবিলাক প্ৰব্লেম হয় ন। সেইবোৰ মানে একদম দূৰত থাকে মানে সেইবোৰ বেমাৰ। মানে তোমাৰ যিহেতু তোমাৰ হেৰি উশাহ-নিশাহ টো বহুত জল্দি-জল্দি হয় মানে দৌৰিলে। সেইকাৰণে মানে বেমাৰবোৰো মানে বহুত দূৰতে থাকে আৰু। অ', তাৰ পিছত মানে মোৰ মানে মোৰ মানে কি হ'ল তেতিয়া মানে দৌৰিব গৈছিলো মানে ঠিক আছে। এদিন কি হ'ল, ৰাতিপুৱা তোমাৰ শনিবাৰ আছিল নেকি সেইবাৰতটো? তাৰ পিছত মই মানে হেৰি কৰিব গ'লো। কি আছিল, দেউতাৰ্ স্কুটাৰ খন লৈ কিনে। মই খেল পথাৰত দৌৰিব গলো। তাৰপিছত দৌৰিব যোৱাৰ যেতিয়া স্কুটাৰ খন চলালো, চলাব ধৰিলো আৰু মই। তাৰপিছত আমাৰ মানে মানে এই যোনখিনি জেগাত মই থাকোঁ। সেইখিনি জেগাত মানে অশেষ কুকুৰ ঘূৰি থাকে মানে।
অ', আচ্ছা-আচ্ছা।
কুকুৰবোৰে মানে একদম কি কম আৰু ইমান উৎপাত মানে সিহঁতৰ।
মানে ৰাস্তাৰ কুকুৰ নে পোহনীয়া কুকুৰ বা?
নাই-নাই পোহনীয়া কুকুৰ নহয়, এনেই ৰাস্তাত থকা কুকুৰ আৰু।
আচ্ছা-আচ্ছা।
মানে সিহঁতৰ মানে বহুত বেছি উৎপাত মানে। এতিয়া ধৰি লোৱা কোনোবাই যদি খোযো কাঢ়িব যায় সিহঁতে মানে খোজকাঢ়িব গলেও খেদে মানে। আজিকালিটো মোৰ মা ই যেতিয়াই খোজ কাঢ়িব যায় ন, তেতিয়া মানে ল লাঠিডাল লাঠী এডাল লৈ যাবলগীয়াই হয় মানে।
দৰকাৰ হয় বাৰু অ'।
মানে সিহঁতৰ মানে উৎপাতটো কি চাবা আৰু।
মানে কুকুৰ পুৰা কিছুমান থাকে ন, যিখনে বেমাৰী কুকুৰ থাকে। সেইবোৰে কামুৰিলে তোমাৰ আৰু বহুত আচতে মানে বেয়া হব পাৰে।
বেয়া হৈ যায় বহুত বেয়া হৈ যায় আৰু মানে সেইটো ধৰি লোৱা তোমাৰ যদি এক একবাৰ যদি কামোৰে মানে মানুহ পাগলাও হৈ যাব পাৰে মানে।
অ সেইটোয়ে টোৱে৷
হুম-হুম৷ তাৰ পিছত মই সেইদিনা মানে স্কুটাৰখন লৈ ওলালো আৰু ৰাতিপুৱা ধৰি লোৱা তোমাৰ চাৰে পাঁচটা মান বাজি দিছে
আচ্ছা
তাৰ পিছত মোৰ লগৰ এটাও আহি আছে সি আকৌ চাইকেল লৈ কিনে আহি আছে। তাৰ বাইকখন কিবা বেয়া হৈছিল নেকি সি চাইকেল লৈ কিনে আহি আছে মই স্কুটাৰখন লৈ কিনে ঘৰৰ পৰা ওলালোঁ। ওলোৱাৰ পিছত এই এটা মানে হেৰি কি আছিলে আমাৰ মানে গোল চক্কৰ এটা আছে আৰু। তাতে মানে ইচ স্কুটাৰখন যেতিয়া মই ঘূৰাবলে ধৰিলোঁ তাতে মানে কুকুৰ কেইটামান আহি কিনে মোৰ স্কুটাৰখনৰ আগত আগত আহি গ'ল। আৰু মই মানে মানে কি হ'ল স্কুটাৰখনত মই অকমান মানে গতিটো অকমান তীব্ৰ গতিত চলাই আছিলোঁ আৰু স্কুটাৰখন ধৰি লোৱা তোমাৰ পঞ্চাছ ষাঠি মানত আছিল আৰু। ভালে গতিতে আছিল আৰু স্কুটাৰখন। তাৰপিছত মই যেতিয়া কুকুৰটোক দেখিলোঁ তাৰপিছত মইতো মানে হতভম্ব হৈ গ'লোঁ একদম। তাৰ পিছত মানে মই স্কুটাৰ খন মানে তা সি - সি যাতে দুখ নাপাওক মই মানে স্কুটাৰ খন মানে অকমান চুচ-চুচ চুৰৰাই দিলো মানে স্কুটাৰখন।
বুইছো-বুইছো।
চুঁচৰাই দিয়াৰ পিছত ময়ো পৰি গ'লোঁ স্কুটাৰখনো পৰি গ'ল। ইয়ে ৰাম! তাৰ পিছত? মইতো তেতিয়া পঢ়াৰ সময়ত ঠিকেই আছো মই উঠি গ'লো তাৰপিছত মোৰ মানে ফন চন খালোঁ আৰু মোৰ ফোন চোনো চব ঠিকেই আছে আৰু লগত। তাৰপিছত মই উঠাৰ পিছত মানে হেৰি হ'ল কি আছিলে মোৰ তেতিয়া একো বিষোৱা চিখোৱা নাই আৰু মোৰতো ঠিকে নৰমেলি ঠিক আছো, তাৰ পিছত মই আকৌ কি জানা তাৰ পিছত আকৌ মই দৌৰিবও গলো। তাৰ পিছত দৌৰি থাকোতে যেতিয়া দৌৰি দৌৰাই থাকোতে যেতিয়া খাম চাম ওলালে তাৰ পিছত ঘামটো ওলাই কিনেটো মোৰ বিষাব ধৰিলে এটা জেগা মানে এই কঁকালৰ জেগাখিনি।
গম পাইছো।
মই চাউতে গম পালো যে এই গোটেই কঁকালখনৰ মানে হেৰিটো মানে এটা মানে জোগা আৰু কঁকালখনৰ গোটেই চাল তাল ওলাই গৈছে একদম।
ইচ-ইচ।
তাৰ পিছত যি বিষাব ধৰিলে আৰু মানে কি কম আৰু সেই-সেই মানে দিনটো মানে সেই দিনটো মানে মোৰ এতিয়া ক'ব গ'লে মই যদি এতিয়াও যদি স্কুটাৰখন চলাও ন মানে অকমান তেতিয়াৰ পৰা ভয়-ভয় কৰি চলোৱা যায় আৰু যে কিবা হৈ যাব নেকি মানে এটা মানে ইংৰাজীত কয় ন ত্ৰমা বুলি এটা বহি যে গৈছিল মানে একদম।
হ'লে এইটো সোমাই যায় মাথাত।
সোমাই যায় মাথাত মানে তোমাৰো চাগে কিবা হৈছে চাগে জীৱনত এনেকুৱা মানে তুমি কিবা ক'ব পাৰিবা নেকি আৰু
মোৰ সেনেকুৱা কি মানে কি বুলি কওঁ এইটো তোমাৰ গাড়ী চলোৱাত বা সেনেকা স্কুটাৰ চলোৱাতটো নাই বাৰু। কিন্তু এদিন মানে হৈছিলে কি মই সৰু কাৰত আছিলো হা তোমাৰ আহ কিমান হ'ব আৰু আহ পোৱা সিমানতটো মনত নাই মানে মোৰ খবৰ ।
হয়-হয়-হয়-হয় মানে তুমি মানে হেৰি কি আছিলে অহ সপ্তম শ্ৰেণী মানত আছিলে চাগে
সেনেকুৱাই -সেনেকুৱাই সেইটোৱে হব এতিয়া সিমানত থাকোতে হ'ল কি মই আৰু মোৰ যিমান পৰিয়াল আছে গোটেইখিনিয়ে গ'লো কি তোমাৰ কাজিৰঙালৈ।
এতিয়া কাজিৰঙালৈ যাওঁতে কি হয় তোমাৰতো গমেই পাও বহুতে আৰু বাঘ চাবলৈ যায়
হয়- হয় বাঘ চাবলৈ যায় গোটেই অহ
এয়া বাঘ চাবলে বাঘ চাবলৈ যাওঁতে আমি বহুত সোনকালে ৰাতিপুৱাই তোমাৰ যাত্ৰা আৰম্ভ কৰিলো। যাত্ৰা আৰম্ভ কৰোঁতে হ'ল কি আমাৰ ঘৰৰ পৰা নহয় আমি কাজিৰঙাত তাৰে দ্বিতীয় দিনাখন আমি গ'লো আৰু কাজিৰঙা তাৰ পাছতে হ'ল কি যাক গলো এনেই বাঘৰ যিটো পোৱালি থাকে পোৱালিটো তোমাৰ আপ ৰাস্তাৰ কাষতে ৰখি আছিলে সেই ৰাস্তাৰ কাষতে ম ভাবিলোও অলপ মানে এনে গম পোৱাই অলপ ফটো -চটো তোলা যায় আৰু।
নতুন -নতুন গৈছোঁ আৰু কাজিৰঙাত ফটো- চটো উঠিব লাগে সেইবিলাকো থাকে ন'
হয়- হয় এইটো মোৰ প্ৰথমবাৰ আছিল এনে মোৰ মা -দেউতা বাৰু কেইবা -কেইবাবাৰো আহিছে
হয় -হয়।
হ'ল কি এনে পোৱালিটো এনেই মই গাত লৈ চালো
হয়, মানে বাঘৰ পোৱালিটো?
বাঘৰ পোৱালীটো এনেও এনে ভাবিছিলো এহ একোতো নহ'ব দেচোন পোৱালিয় হয় কিনো হ'ব এতিয়া - এতিয়া সিটো বাৰু এ এনেই মোক কি কয় যোনটো ডাঙৰ মানুহবোৰ থাকে নহ মোৰ যিখিনি ইংৰাজীত কয় ফৰেষ্ট গাৰ্ড তেখেতে মোক জনাইছে যদি পোৱালিটো ইয়াতে আছে‌ তহ মাক জনীও কাষতে আছে তোমাৰ বহুত দূৰত নাই। ত' আমি বহুত দেৰি কৰিব নোৱাৰো আমি অলপ সোনকালে যাত্ৰাটো আৰু আগবঢ়াটোৱে ভাল তাৰ পাছতে ‍মইও ভাবিলো ঠিকে কৈছে বাৰু এনে মই ৰাখিব ওলাওতে সি খামুচিলেনে নে নহয় মোক আৰু খাম খা খামুচিছেও ইমান জোৰত মানে মই গম গম পোৱা নাছিলোঁ বাঘৰ পোৱালি ইমান জোৰ থাকিব বুলি সি- সি গোটেই দেহা যিমান জোৰ আছে মূৰ ডাক কি কয় তোমাৰ ডিঙি খিনিত মাৰি দিছে।
ইচ -ইচ ৰাম মানে বহুত মানে বহুত দুখে পালা মানে আৰু
দুখ মানে এতিয়া- এতিয়া তোমাৰ‌ যি খিনি তোমাৰ কি বুলি কয় লেতেৰা বস্তু বোৰ লাগি থাকে ন' এতিয়া সেইখিনিতো তোমাৰ আৰু‌ চিকিৎসা কৰিব দিব যিমান সোনকালে পাৰে তে আমি অতি শীঘ্ৰে যিমানখিনি যিমান পাৰোঁ আমি আৰু যাত্ৰাটো পুনৰ আহুজ তকৈ আমি যিমান পাৰোঁ চিকিৎসালৈ গ'লো।
অহ, মানে ওচৰতে থাকা চিকিৎসালয়খন।
ওচৰতে গভমেণ্টে আছিলে এতিয়া চৰকাৰী চিকিৎসালয় সিহঁতে ক'লে বহুত একো ডাঙৰ একো হোৱা নাই বাচ দুখটো পাইছা সেইটো হয়। এতিয়া বহুত সোনকালে চিকিৎসা কোৱাৰ কাৰণেহে মই বাচিছো নহ'লেতো মই কৈছে যে আৰু ঘা- চাহ হলে আৰু বেয়াই হ'ব।
অহ আৰু মানে সিহঁতৰ যিহেতু এতিয়াতো সিহঁত পোহনীয়া জন্তু নহয় সিহঁতেতো জংঘলত ঘুৰি থাকে ‍সেইকাৰণে মানে সিহঁতৰ নখ ছশত মানে বহুত হেৰী কি আছিলে ‍বেয়া বস্তু
বেয়া বস্তু থাকে হয় -হয় এতিয়া মাংস থাকে ন' মৰা মানুহৰ সেইটোৱে
এতিয়া যদি সেইবোৰ যদি আমাৰ যদি হেৰি কি আছিলে গাটোত যদি লাগি যায় তাতে আৰু যদি তেজ-চেজ ওলাই তাতে যদি ঘাঁ চাহ হৈ যায় তেতিয়া সেইটোতো বহুত বেয়া কথা হৈ যাব মানে পিছলৈকে তুমি যে সোনকালে যে হেৰি কি আছিলা যাত্ৰাটো আগবঢ়াই নি কিনি আগবঢ়াই নি নি কিনে যে চিকিৎসালয়লৈ যে গৈছা সেইটো মানে তুমি বহুত ভাল এটা কাম কৰিছা গম পাইছানে
তাকে এইটো অলপ মোৰ এটা বেয়াও লাগে মোৰ মা মোৰ কাৰণে মোৰ মা দেতা সেনেকে ফুৰিব নোৱাৰিলে।
হয় হয় সেইটো আৰু কি মা দেউতাৰ মা দেউতা আৰু নিজৰ সন্তানৰ কাৰণে যিকোনো কাম কৰি দিব পাৰে মানে ক গম পাইছানে মানে সিহঁতে সিহঁতৰ সিহঁতৰ যোনটো মৰম নহ সিহঁতে মানে কি ক'ম আৰু মানে আমাৰ কাৰণে সিহঁতৰ নিজৰ জানটোও যদি দিব লাগে সিহঁতে দি দিব মানে
হয় হয়।
আমাৰো সেনেকুৱা আমাৰো সেনেকুৱা ধৰণৰে আমাৰো চিন্তাধাৰাই থাকে মানে যদি আমাৰ মা দেউতাৰো যদি কিবা হয় মানে তেতিয়াও আমাৰ মানে বেয়া লাগে আৰু বহুত
তাকে এতিয়ানো কবলৈ বেয়া কিন্তু ক'বলৈ কবলৈতো বেয়া কিন্তু আমাৰ মা দেউতাৰটো বয়স হৈছে এতিয়া আমাৰে তেখেতক চাবলৈ টাইমত মানে কি তোমাৰ কি বুলি কও এতিয়া পৰিকল্পনা কৰিব লগীয়া হৈছে।
সময় হৈ গৈছে তেওঁলোক চাবৰ কাৰণে খালী এতিয়া মানে নিজৰে লাগে আৰু এনেকুৱা যে মা দেউতা ত এতিয়া নতুকে কেইবছৰমান পাছত আকৌ ছবিচ্ চাকৰিৰ পৰা ওলাবই হ'ব মানে ক'ব গ'লে মানে- এতিয়া মানে মই যিহেতু ডাঙৰ ল'ৰা ঘৰৰ সেই হিচাপাবে মোৰো কিছুমান দায়িত্ব বনে আৰু যে আমাৰ ঘৰখননক আগবঢ়াই লৈ যোৱা কাৰণে সেইবোৰো মানে কেতিয়াবা চিন্তা চিন্তা আহে আৰু মনত-
হয় ন চিন্তাটো ভালে কৰিছা বাৰু একো নাই এইটোতো আমাৰ বয়সৰ হিচাপে দেচোন আমাৰ এটা গুৰুত্ব এটা আহিওঁ আছে ঘৰৰপতি-
সেয়াই বাকী তোমাৰ ভাত চাত ভাত চাত খোৱা হ'ল তোমাৰ মানে ভাতটো বনাই আছিল তেতিয়া
এই বনাইে আছিলো।
অঁ হ আজি মানে কষ্ট হৈছে আৰু বহুখিনি
অলপমান কষ্ট হৈছে পৰিশ্ৰমটো কৰিব লাগিব দিয়াচোন
সেয়াই আমি এতিয়া ডাঙৰো হৈ আহিছো। আৰু
তাকে তাকে তুমি খালা।
অঁ মই ভাত খালো ৰবা মায়ে আজি হে বনাই দালি বনাইছিল আৰু হেৰি ৰাতি পনিৰ বনাইছিল মানে, উ
অঁ আচ্ছা
অঁ সেইে সেনেকে খালো আৰু এইকেইদিনে খাই লও আৰু তাৰপিছত- কলেজ যোৱাৰ পিছত আকৌ বেয়া খানাই খাব লাগিব আৰু আমি। সেয়াই দিয়াতে তোমাৰ লগত কথা পাতি ভালেই লাগিল মোৰ আজি। তোমাক মই নিশ্চয় হেৰি অনন্ত আগবঢ়া দিনকেইটাত কথা কৈ যাইছ। থাকিম আৰু তোমাৰ লগত-
নিশ্চয় নিশ্চয়।
হয় হয় দিয়া তে ফোনটো ৰাখিছোঁ দিয়া দিয়া দিয়া। দিয়া শুভৰাত্ৰি।